শুনা পাইছা। অ', মই শুনি আছোঁ দিয়া, কি কৰি আছা!
আছো ৰ'বা, এতিয়া ঘৰতে আছো! শুই আছো অলপ!
অ', আজি কতো অহা নাই!
নাই নাই, যোৱা নাই, তুমি!
হয়, অ', মইয়ো দিয়া নাই যোৱা, এই ঘৰতে আছো! জিমত গৈছিলো! আহিলো আহি আৰু কতো ওলাই যাব ইচ্ছা নাযায়, ইমান মানে ৰ'দ দিছে ভয়ংকৰ ৰ'দ আমাৰ ইয়াত।
ইয়াকো ৰ'দ দিছে, ৰ'দ দিছে।
হয়, আজি দুপৰীয়া ব, বৰ্তমান খোৱা নাই, বনাই আছে! উম্, বৰ্তমান মানে আম খাই আছোঁ ৰবা!
আম খাই আছা নেকি?
হা,
বজাৰৰ আম পকা আম।
হয় হয় বজাৰৰে, আজিকালি তাকে খাবলৈ ভয়ে লগা হৈছে ৰবা! কেনেকৈ বা মানে পকাই, গেছ দি পকাই বুলিয়ে শুনি থাকোঁ চোন!
অ', অ', গেছ দি পকাই! মানে, ময়ইো খালো ৰবা! মই আছে কল বিলাক এই আমাৰ ওচৰৰে মানে, দাদা এজনৰ কিবা প্ৰবলেম হৈছিল মানে, কিবাই এনেকুৱা হয় মানে তাত! মানে তোমাৰ এই খাব দিলে! গাখীৰ মিঠেই দৈ-চি এ এইবিলাক নাখালো মই, মই- দৈ এক গিলাচে খাই দিলোঁ। দৈ খাই দিলো এক-
অ', মিঠা দৈ।
অ', মিঠা দৈ। আমাৰ ইয়াৰ ওচৰৰে লোকেল দৈ মানে, তোমাই
অ', ঘৰতে বনোৱা!
অ', ঘৰত বনোৱা, পাউদাৰ মৰা গাখীৰটো নহয় আৰু দৈটো নহয় তেনেকে,
এতিয়া মানে কি কৰো মই, এই পুৰবিটো এইটো পেকেটৰো হেই! সেইটোৱে লৈ আহোঁ আৰু,
অ মিঠা দৈটো, কিন্তু ভাল লাগে! কিন্তু, দোকানত যি পায়!
অঁ, অঁ, হেইটো ভাল লাগে! খাই আৰু সেইটো খাব লাগে বুলি কয়, এইটো হজম হয় বোলে!
অ আৰু গৰমত মানে চাহ তাহ খোৱাত থাকি, সেইটো খোৱাই ভাল!
অঁ পেটৰ কাৰণে বহুত ভাল!
অ অ
উম
দপ তোমালোকৰ
অ আজি বনাইছে হেৰি এই মানে কণীৰ আঞ্জা বনাইছে ৰবা কণীৰ দম
দম বনাব
মইয়ে মানে ক'লো অ বোলো যে ত এতিয়া মাছ মাংস নাই আজি মানে এই দুদিন নিৰামিষ খালো সোমবাৰে নিৰামিষ মঙ্গলবাৰে নিৰামিষ আজি কলো অলপ এতিয়া একো নাই কণী আছিল কণী আনি থোৱা সেইকাৰণে ঘৰত ক'লো কণীৰ দমাই বনোৱা তাকে বনাইছে আৰু তোমালোকৰ কি আজি
মোৰ আজি ঘৰত মানে মই দেখোন ক'লো ওচৰত নিমন্ত্ৰণ আছে ৰ'ব আজি ওচৰৰ বিয়া নহয় ন কিবা খুুৱাবা আহ যি তোমাৰ তেনেকুৱা এই মানে তেনেকুৱা তাতে জানো তাত নিমন্ত্ৰণ দিছে
অ যোৱা নাই যাবাহে
অ যাম দেৰিকে যাম ওচৰতে আমাৰ ঘৰৰে আৰু হেৰি হয় মানে এ বৰদেউতা হতৰ দৰে হয় বৰদেউতাৰ ল'ৰা আৰু তেনেকৈ
অ অ
মানে ওচৰতে আমাৰ ঘৰৰ ওচৰততে আৰু
অ অ
যাম দেৰিকে যাম আলহীবিলাকো আহিছে এ দেৰিকে যাম আৰু অলপ পিছত
অ অ যিহেতু আমি খাদ্যৰ কথা পাতি আছো তোমাৰ প্ৰিয় খাদ্য কি
প্ৰিয় খাদ্য বুলি ক'লেতো ভাতৰ লগতো মাছ মাংসই ভাল লাগে
হয় হয়
তাৰ পিছত তেনেকুৱাই ভাল লাগে মাছ মাছ ভাল লাগে নিৰামিষ ভাল লাগে তেনেকুৱা
উম মানে সদায় মাছ মাংস আকৌ ভাল নালাগে হৈ যায় ন কেতিয়াবা
অ সদায় ভাল নালাগে
উম
অ সদায়তো খাব নোৱাৰি সেইটো এনে খাও
নোৱাৰি হয় কেতিয়াবা চাবাচোন চোন এই যে অ ভোজ বিলাকত যে বিশেষকৈ মোৰ এই যে গাঁৱৰ যে ভোজত যে দালি বনাই দালি আৰু এই লাব্ৰা চব্জিটো মিক্স সেইটো মানে একেবাৰে যি মানে ধুনীয়া লাগে নহয় দালিৰ গোন্ধটোৱে মানে তোমাৰ একদম মলমলাই থাকে যে
অ অ ভালেই লাগে সেইটো উম বঢ়িয়া লাগে
গাঁৱৰ ভোজবিলাকত বিশেষকৈ ভাল লাগে
গাঁৱৰ ভোজবিলাকৰ শাকবিলাক আকে ভালে বনায় মছলা পাতি বেছি দিয়ে নহ টাউন খানা বিলাকত তমাৰ তোমাৰ মচলা মছলা পাতি দিয়ে হয়
বহুত কাৰিকৰ বিলাকে বহুত মানে মছলা দি দিয়ে
খ বি
পেটৰ সমস্যা হয় তাৰ ফলত হয়
উম গাঁৱত এনেই তুমি খাই পাইছা নে বিয়া হওক তাৰ পিছত ভোজ এইবিলাক অ
অ,
খাই পাইছা নে গাঁৱৰ
গাঁৱৰ কি ক'লা?
গাঁৱত তেনেকুৱা কিবা ভোজ বিয়া খাই পাইছানে?
অ, হয়, হয়, হয়, পাইছো পাইছো মই মানে অ, হয়, এই গাঁৱত প্ৰায় আগতে গৰম বন্ধত ঠাণ্ডাৰ বন্ধত এমাহ দুমাহ কৈ আছিলে টো মামাহঁতৰ তাত বা জেঠা হঁতৰ তাত থাকোতে এনেকৈ মানে হয় নহয় ভোজ চোজ বা বিয়াবোৰ যাওঁ খুব ভাল লাগে ধুনীয়া খাদ্য একদম মানে থলুৱা মানে কম মছলাত তুমি কোৱাৰ দৰে মানে কম মছলাৰে বনোৱা খাদ্য কোনো মানে পেটৰ অসুখ নহয় আৰু
অঁ, অঁ, হয়, আৰু গাঁৱত তোমাৰ মানে বিয়া ভোজত গাঁৱৰ কিছুমান গাঁৱলীয়া খানা বনায় তুমি চাবাচোন।
অ, অ, অ, এইটো কিবা এটা মোৰ এটা মনত পৰিল ঘপককৈ এই যে মাছৰ মানে পেটুৰ এটা ভাজি বনাই
অ' মা অ, ভাত উ মানে মাছৰ পেটু বিলাক মানে তুমি হেৰি কৰি বনাই ভাতৰ লগত হয়, সেইটো ভাতৰ লগত মাৰ হেৰি হেৰি বুলি কয় মই ভাত ভাজা বুলি কয় বনাই বনাই আৰু তোমাৰ এটা বনাই ঔটেঙাৰ লগত মাছ বনাই মান ঔটেঙাত টেঙা দি বনাই।
অ, অ অ হয়, হয়।
মানে ঔটেঙা টেঙা বনাই তেনেকুৱা কাচ বিলাকত ধৰ গৰম দিনত বনাই আৰু
অ, অ, গৰম মানে অ, এনেকুৱা চিজন হিচাপত চাই মেলি মেলি বনাই আৰু ঠাণ্ডাৰ দিনত অকমান বেলেগ হ'ব খাদ্যবিলাক। গৰমত বেলেগ ভালেই তোমালোকৰ গাঁৱৰ ৰান্ধনীয়ে বিলাকে বৰ বেছি পইচা নলয় কিজানি ন?
এ নাই লয় আজিকালি। লয় পইচা লয় আজিকালি। কষ্ট আছে লয় তুমি খানা এটা বনালে তোমাৰ দুই হাজাৰ টকা লাগিবই আৰু যদি তোমাৰ যোগালীয়ে- হয় সি তোমাৰ তিনি চাৰি হাজাৰ টকা লৈ যাব। বিয়াতটো বেছি নিব সৰু কাজ কৰ্ম পাতিলেই তোমাল লৈ যে বিয়াত বেছি লৈ যাব ‌‍এ তেনেকুৱা
হয়, হয়, তেওঁলোকৰ মানে সেই সেইটোৱে মানে ধৰা মানে বৃত্তি হৈ গৈছে আৰু সেইটো কৰিয়ে ধৰা খাই আছে চলি আছে। সেই হিচাপে মানে
অ, সেইটো কৰি সেইটো মানে সিহঁতে আৰু বেলেগ খেতি বাতি কৰে সদায়তো আৰু বিয়া নাপায় তাই ভোজ এইবিলাকতো সদায় নাহে। এই মানে -কৰা কেইদিন মানে কৰে আৰু নকৰাকেইদিন খেতি বাতি হয় হাজিৰা কৰে খেতি বাতি কৰে অলপ তেনেকুৱা। তোমালোকে এনেই অ, কিবা কৰ্ম পাতিলে ৰান্ধানী ক'ত মাতা তোমালোকে টাউনত? আছে নে তেনেকুৱা।
অ', হয়, হয়, ঠিক তেনেকৈ মানে আমি যদিও মানে এতিয়া গুৱাহাটী মহানগৰ বুলি কওঁ মানে কিন্তু আমাৰ মানে ইয়াৰে অঞ্চল বিলাক ধৰা সেই গাঁৱৰ নিচিনা পৰিবেশৰ নিচিনাই ধৰা এই ধৰা কিছুমান অঞ্চল আছে। দুই তিনিখন গাও মিলি যেনেকুৱা তোমাৰালোকৰ তাতে ঠিক মানে একেই আৰু ইয়াতে ইয়াত ত, ঠিক একে খালি মানে মেইন যিখিনি মহানগৰীৰ ফালে ওলাই গলে তাতে অলপ ধৰা বেছি উন্নত আৰু। ডাঙৰ, ডাঙৰ বিল্ডিং বাকী আমাৰ ইয়াতো ঠিক সেনেকুৱাই আৰু এ ৰান্ধনী থাকে। মাতো এই বিভিন্ন অনুষ্ঠান বিলাকত। কি ক'লা অ', আমাৰ এই অঞ্চলটোত এই অঞ্চলটোত আমাৰ মানে প্ৰায় তিনিখন মান মানে ঠাই আছে। গাঁও টাইপৰ মানে বেলেগ বেলেগ ঠাইৰ নাম নাম নাম বোৰ দি দিছে আৰু কিন্তু এ মানে আমাৰ এই অঞ্চলটোত ক'ব গ'লে প্ৰায় আহ হ'ব তোমাৰ তিনি হোজাৰ মান মানুহে হ'ব একদম মানে থঠাচা খাই আছে ইয়াতে। এক ইঞ্চিও মানে ঠাই মানে এনেই নাই আৰু।
কিমান মানটা পৰিয়াল আছে পৰিয়াল কিমানটাাকেই এঘৰ মান মান আছে।
আমাৰ অকল যদি আমাৰ চুবুৰীটোৰ কথাই কওঁ ইয়াতে প্ৰায় এই তিনিশ মান ঘৰ আছে। আমাৰ চুবুৰীটোতে তিনিশ শ
বহুত আছে দেখোন।
তাকেইেতো একদম বহুত মানে এক ইঞ্চিও মাটি হয়, হয়। অ', তোমালোকৰটোোনো ডাঙৰ, ডাঙৰ বাৰী হয়নে? প্ৰত্যেকখন ঘৰৰে চোতাল থাকে কিন্তু আমাৰ ইয়াত মানে সেইটো বস্তু আমি বহুত অভাৱ অনুভৱ কৰো। চোতালৰ বাবে মানে বেছি ঠাই নাই। বাৰীতো বাৰী বুলিবলৈতো এনেকুৱা ঠাইে নাই।
হয়। আমাৰ ইয়াতো কঙি গৈছে এতিয়া জাগা নাই চব মানে মানে মানুহ বহুত গিছি নাই এতিয়া জাগাই নোহোৱা হৈছে। য়া চত মানে ক'তথাৰত ঘৰ বনাই আছে গমতে মানে তেনেকে একেই হৈছে গাঁৱতোৰ মানে খে তেতিয়া কাৰো আহাল বাহল জোগা নাই।
হয়, হয় মানে ঠাই থাকিলে ধৰা এখন ফুলনি বাগিচা কৰিব ইচ্ছা যায় ঘৰৰ চোতালত। বা এনেকুৱা ক ভাল লাগে চোতাল এখন থাকিবলে ভাল লাগে আৰু।
ভাল লাগে তোমাৰ এই ভায়েকৰ মাজত ভাগা ভাগি হৈ মানে জাগাবিলাক। কম হৈ যায়। চাৰিটা ভাগ থাকিলে চাৰিটা ভাগ হ'ব।
উম, উম তাকে দিয়া আজিকালিতো এইবিলাক বহুত মানে সমস্যয়াৰ সৃষ্টি হৈছে কাৰো কাৰো লগত মানে মিলা প্ৰীতিতটো নোহোৱা হৈ গৈছে ন। উম, আগতে মানে ভাগ বতৰা কৰি লয় আৰু।
অ', আজিকালি মানে বিয়া পাতৰ পিছততে বেলেগ হৈছে ন।
হয়।
তানে বিয়া পাতিলে আৰু বেলেগকে পোৱা যায়।
অ', অ'।
অ', অলপ বেলেগকে কৰি দ ঠিক আছে দিয়া ভালে লাগিল তোমাৰ লগত কথা পাতি।
ঠিক আছে, দিয়া আজি ইমানতে সামৰিছোঁ ধন্যবাদ।